অ বেন- এই তহতৰ ফালে হা তহতৰ ফালে বতৰ কেনে বতৰ।
ঐ বতৰটো অলপ বদলিলাক ৰ এইমাত্ৰ।
এ বৰষুণ দিওঁতে হৈছে নেকি?
অ সেনেকা আহিছে মানে ক'লা আহিছে অলপ।
আমাৰ ভালে আছে ন এনেকুৱা আহি গৈছে বৰষুণ দিব নেকি?
উম কিবা বৰষুণ দিব নে কিবা? এনেকে থাকবা লাগে দে, এনেকে থাকিলে মানে ভাল লাগে।
মানে বৰষূণ দিবা নালগে আৰু সেই বুলি।
অ বৰষুণ দিবা নালগে এনকে থাকক অকল।
সেইটোৱে এনকে মানে থাকিলে ভাল লাগে বতৰ। ঘটনা ৰদ না বৰষুণ, অলপ ঠাণ্ডা ঠাণ্ডাও লাগে, ভাল লাগি যায় এইটো।
এ সেইটোৱে।
কি কৈ আছিলি তই আমাৰ খালি টিভি নাকি?
এ তহঁতৰ ফালে টিভি ঠিক কৰা মানুহ আছে নেকি? আছে নেকি? আৰু চি চি চিনাকি নেকি?
চিনাকি অহ।
অ চিনাকি যদিহে কৰিবিচোন। এ আমাৰ মানে টিভিটো বেয়া হৈ আছে আৰু মানে।
অ।
এ সেইকাৰণ টিভিটো ঠিক কৰিবা লাগছে।
অ আছে আছে, টিভি ঠিক কৰা মানুহ আছে।
অ সেই সেই মানুহ এটা লগাব লাগছিল।
আহো, এ নতুনে নেকি নাকে এটা ৱাল টিবি নল কিয়?
সেই সি ত ভাবছো আৰু নতুনে লও নেকি এটা?
সেইটো আৰু কিমান ঠিক কথা এটা এল ই ডি লৈ লও। এল চি ডি।
সেই এল ই ডি ললি আৰু ধৰ সেইগিলা লা লাগিল না ৱাই ফাই চাইফাই লগাবা লাগি।
অ ওৱাই ফাইটো লগাবই লাগিব নহলে নচলিব না।
উম নচলব না ৱাই ফাই নলগালে।
নহলে আজিকালিতো ক'ত দৃষ্টিপি, টাটা স্কাই এইগিলা দেখচা মানে লগোৱা।
উম আজিকালি চবে ৱাল টি ভি লগাই। ৱাই ফাইটো লগ'লে হয়, ৱাই ফাইটো লগাই তাতে চবেই ইউটিউবে চাই থাকে আৰু।
অ আজিকালি ডিচ টিভিত, টাটা স্কাই এইগিলা নাইয়ো চাগে বন্ধ হৈ গৈছে।
এ তাৰ চব এইবিলাক বন্ধ হৈ যাব, কেবুলটো অলপ চলি আছে এয়া। এ কেবুলৰো বহুত দাম বাঢ়ি গৈছে আজিকালি।
অ কাৰণ আমাৰ দৃষ্টি বি আছিলে টিঙৰ ওপৰত সেনকেই লাগি আছে নচলে।
অ তনতে ৰিচাৰ্জ কৰা নাই এতিয়া?
আমাৰ টিভিয়ে নাই ৰ বৰ্তমান।
কি কৰলি টিভিটো?
আমাৰ টিভিতো বেছি দিলো।
হয় নেকি?
অ এইটো বেয়াই হৈ তাকে কিমান ঠিক কৰিম আৰু।
এ ঠিকে আছে ইমান ভাল কৰি থাকি লাভ নাই, আজিকালি নতুন ওলচে এইগিলাছৰ।
এ আজিকালি টিভি - চিভী লৈ ইমান লাভ নাই, আজিকালি টিভি কোনে চাই নাচাই আজিকালি
এই চবে মোবাইলে চাই থাকে।
এ তই টিভিটো ল'বি চাম বুলি প্ৰথম কেইদিন টিভিটো দেখা পাই তই য'চতে চোৱা যাব তাৰিছত নাই আৰু এনকে বহি থাক। পতাই নাযায়।
হে হে।
এনেইতো চোৱা নাযায় এনে কিবা খেল - চেল চলক আই পি এল - চাই পি এল তেতিয়াতো চোৱা যাব। এনেই কিন্তু পঢ়ি থাকো গোটেই বছৰতো টিভিত। এ মোবাইলৰতো চব বস্তু পাই জাই আৰু আজিকালি। ইচ্ছা নাযায় মোৱাইলটো লগালে মোবাইলৰে কামত আহিব মোবাইলত চাই থকা যাব হচ পত লৈ টিভিতকে বেছি। এয় কাৰনে আজি কালি টিভি চিডি ইমান গুৰুত্ব দিয়া নাই।
আজিকালি নচলে টিভি।
ন আগৰ নিষ্ঠা টিভি ছোৱাৰ এইটো নাই আগতে গধূলি হ'লে দিনতে কা কাৰটোন চাৰটোন চাই বাপৰে চিনেমা চাও। আজিকালি সেইবোৰ নাই দিনেই বদলি হৈছে আজিকালি।
নাই আজিকালি দিন বদলি গৈছে চোন এ মোবাইল আহাৰ পায় চব বদলি গেচি। যিয়ে।
তা মোবাইলৰে যুগ আৰু।
চব মোবাইল - মোবাইল হৈ গৈছে। চব বস্তু এইগিলা মাৰি ফেলে আকৌ চি দি - দি দিয়ে হক। চি দি দিভ দি এইবিলাক - এইবিলাক চব মানে চব বস্তু মাৰি ফেলাক আৰু উম, আমাৰ আ আমাৰ দেউতাই এ দেউতাৰ মানে দেউতাই আমাৰ দেউতাই এ নও আগৰ পৰা আই এছ অফিচাৰ বিলাক লগত আছিল না।
অ',
থাকাতে তাৰে মানে বাইদেউ এটা মানে সেইত গৈছিল অষ্ট্ৰেলিয়াত গৈছিল অষ্ট্ৰেলিয়াত যাওতে তাৰে পৰা মানে এনেকে ডি ভি ডি প্লেয়াৰ আনি দিছিল সেইতা এটা ন নচলাতে - নচলাতে বেয়াাই গৈছে গছ যুজত ভই থয় আছে এতিয়াও।
অ, আগতে তেনেকে কেচ চেছেট লগাই আমি চিনেমা চাইছিলো হয় নে নহয়। এ আগতে মনত আছে এনেকে যে ডিভিডি থাকে দোকানত যে কেচেট কিনবা পাই তোৰ হেৰি কেচেট নিকিনলেও যে তোৰ হেৰি ঘৰত লৈ আহিব পাৰি আধা পইচা দি আধা পইচা পিছত দিবা পাৰি।
এ হে।
না আগতে এনকে কেছেট- চেছেট আনি চিনেমা -তিনেমা চাইছিলোতো আগতে বহুত।
আমাৰো - আমাৰো কেছেত বহুত আছে। তাৰ পিছতে আগতে চি দি কিনাতো কেচট বিলাক ফ্ৰী দিছিল কিছুমান নতুন - নতুন চিনেমা ওলালি। তাৰে কেচট বিলাক ফ্ৰী দি দে এ চি বিলাক কিনা আমি পাইছিলো এখন তাৰে পিছত আৰু যে চি ডি কেচট বিলাকৰ আৰু সেই যে এইটো কি কয় ৰেডিঅ' যে ৰেডিঅ'ৰ ভিতৰত যি কেচট ভৰাব পাৰি যে কেচটৰ ভিতৰত ৰিল এটা থাকে যে ৰছিতাপৰ ৰিএডাল যে ওলাবা পাৰি সেইগিলা সেইগিলাই দিখেলছিলো আগতে।
অ, আগতে এইবোৰ মজা আছিল আগতেতো ৰেডিঅ'তটো আৰু কি আৰু লগাই দিও বঢ়িয়াকে এণ্টডাল ঘুৰাই চলি যায়। তাতে গম পাও আৰু চব ক'ত কি হৈ আছে। আজিকালি ৰেডিঅই নাপাই চাগে ক'তো।
নাই এইগলা বন্ধ হৈ গেছে চব।
না ৰেডিঅ দেখছো না কেছেটৰ দোকান দেখছো এই কেছেট বনোৱা বিক্সৰ দোকানটো দেখা নাই। কেছেট তো
উম - উম। আজিকালি নহ হৈ গেল নাই-নাই কোনোৱে নচলে যে।
আৰু সেই বস্তুটো কমি যাই আছে আজিকালি বিয়াত বেনড পাৰ্টি মাতাতো। আজিকালি চবে ডেকতে বজায়।
অ, কিন্তু সেই ধৰ গাঁৱে চাৱে অলপ দেখা পায়।
গাঁৱত দেখা পাই।
গাঁৱত দেখা পায় আমাৰ গুৱাহাটীত মানে কমপ্লিটলি বেন হৈ গেছি আৰ। এ কোমবাই মাতে আৰু ধৰ বেছি ধ-ধনী চনী মানুহ বিলাকে। এ ধনী মানুহো নামতে দে, চবে বিজিছে বজাই আজিকালি।
অ', কোনবা এনেকুৱা আছে আৰু বেনপাৰ্টি মাতে আৰু ত হেৰিটো বজাই আৰু কিছুমানে।
সেনকাত ভাল আৰু সিহঁতৰ বেন পাৰ্টি বিলাকৰ। বেছি সময় বাজাব নালাগে, গানো বাজি থাকে কিবা কত থাকে, অলপ চলপ মানে দিপৰীয়া বজা বজালিয়ে হৈ যায় আৰু মানে। এইগলা আমাৰ অস সংস্কৃতি হয়, সেইগলা সংস্কৃতি বিলাকক মানে বজাই ৰাখবা লাগে আৰু মানে।
অ', সেইটো হয় আৰু আজিকালি এটা বস্তু কমে গছে নটিছ কৰছাঁ না বিয়া সোপাত মিঠা পান দিয়াটো, নেদে আজিকালি।
মিঠা পানটো বাৰু আগৰ পৰা নেদে দেচোন কিছুমানেহে দে মিঠা পানটো।
নাই আগতে বহুত বিয়াত দিছিল।
দিছিল, কিন্তু আজিকালি নেদা হৈ গেচি আৰ, হলেওঁ ব্ৰে ধনী মানুহ বিলাকে বেছিকে দিছি ছিল না বিয়াত মিঠা পানটো।
অ', আজিকালি মানে নেদে আকৌ মিঠাই হিচাপত।
নেদে -নেদে আজিকালি কমি গেছি চব।
এইটোৱে।
চব কমি গৈছে।
কি কবি, আজিকালি মানে চব বস্তু হেই হৈ যাই আছে আৰু আগৰ নিচনা।
উম, চব নহা হৈ যাই আছে।
কি কবি আৰু। আৰু যে কি -কি নহা বা বাকী আছে, ভৱিষ্যতৰ লেকে নাজনো আৰু।
বাকি তই ফোন কৰবা দিছলি, মই সেইকাৰণে কৰলো ৰ।
অ', মই ফোন কৰবা দিছিলো মানে মই তোক বোলো অলপ বিশ্বজুৰি যুগৰ উথ্যান্যৰ কথা সুধিম বুলি ভাবছিলোঁ।
হয় নেকি?
উম এনে যোগ বস্তুতটো বুলিলে তই কি বুলি ভাবা? যেতিয়া যোগ বুলি নামটো শুনা?
যুগ মানে তই কচোন কি বুলি ভাবা?
মোৰ মতেতো যোগ শব্দটো সংস্কৃত ভাষাৰ মানে যিটো যুঁজ, ধাতু তাৰ পৰা আহিছে আৰু। যাৰ অৰ্থ হৈছে সংযোগ বা একত্ৰিত আৰু মানে, একেলগত হৈ থকা আৰু। আৰু তোৰ যুগৰ উদ্দেশ্য হৈছে তোৰ শৰ শৰীৰ মন আৰু আত্মাৰ মাজত সম্বন্ধ সৃষ্টি কৰা আৰু।
অ, অ।
মই অকল সেখনিয়ে জানো যুগৰ কথা। এনে যুগৰ ইতিহাসটো কিমান পুৰণা?
যুগৰ ইতিহাসটোতো প্ৰায় ধৰ' পাঁচ হাজাৰ বছৰ মানৰো অধিক পুৰণা আৰু। আৰু ধৰ বেড, হওক উপনিষদ হওক প্ৰাচীন ভাৰতীয় গ্ৰন্থ ধৰক, এইবিলাক যুগৰ মানে উল্লেখ পোৱা যায় আৰু। আৰু তাৰ'ওপৰিও ধৰ যিটো মহৰ্ষি পট্ঞ্জলি আছে, মহৰ্ষি পট্ঞ্জলিটো। যোগসূত্ৰ ৰচনা কৰিছিল। মানে ৰচনা কৰি মানে যদি যোগ নি যে যুগ নীতিটো মানে সু সংগতিত ভাবে উপস্থাপন কৰিছিলে আৰু মানে।
অ এনে যুগৰ মূল উদ্দেশ্যটো কি?
মূল উদ্দেশ্য মানে তাৰ যিটো আমাৰ সুস্থ শৰীৰক, শান্ত মন, একাগ্ৰতা তাত আত্মনিয়ন্ত্ৰণ, মানসিক স্থিৰতা, আধ্যাত্মিক বিকাশ সেইবিলাকে মানে আৰু যুগৰ মূল উদ্দেশ্য। এই বস্তু বিলাক মানে লাভ কৰা আৰু মানে।
অ, নে পতঞ্জলি মতে যুগৰ অংগ বোৰ কি?
পতঞ্জলিৰ মতে যুগৰংগ চাই যম আছে, নিয়ম আছে, আসন আছ ছে, প্ৰাণায়াম আছে, প্ৰত্যাহাৰ আছে, ধাৰণা আছ ছে, ধ্যান আছে আৰু সমাধি আৰু মানে এই গ গোটেইকেইটা এই গোটেইকেইটা থাপ মিলিয়ে মানে ধৰ' সম্পূৰ্ণ যোগা ৰ যোগদৰ্শনটো মানে গঢ়ি উঠে আৰু।
উম, এনে যোগাহান মানে কি?
যোগাহান মানে মানে শৰীৰক ধৰ সুস্থ নমনীয়া আৰু মানে শক্তিশালী কৰি তো কৰি তোলা। যিবিলাক মানে শাৰীৰিক ভংগী আছ সেই ভংগীকে মানে যোগাসন বুলি কয় আৰু মানে আৰু ধৰ উদাহৰণস্বৰূপে ধৰ এ ত্ৰিকোণাসন হওক বৃক্ষাসন হওক, পদ্মাাসন, তাৰাসন উজাংগাসন এইবিলাক মানে আৰু।
মানে প্ৰণায়ামৰ গুৰুত্বটো কি?
প্ৰণায়াম মানে হৈছে যাৰ শ্বাস- প্ৰশ্বাস নিয়ন্ত্ৰণৰ মানে এটা এক বিজ্ঞান আৰু মানে। ধৰ ইয়াৰ ফলত যিটো মানে আমাৰ এ ফুচ- ফুচ আছে সেইটো মানে শক্তিশালী হয়। তাৰছত মনটো মানে শান্ত হয় আৰু যিবিলাক শৰীৰত মানে অক্সিজেনৰ যি যোগাসনটো মান উন্নত হয় আৰু মানে।
অ, এনে ধ্যান বস্তুতো ইমান গুৰুত্বপূৰ্ণ কিয়?
ধ্যান গুৰুত্বপূৰ্ণ মানে ধ্যানে আমাৰ যিটো মনোযোগ আছে সেই মনোযোগটো বৃদ্ধি কৰে। তাৰে পিছত উদ্বেগ টো কমাই অলপ আৰু যিটো আমাৰ স্মৃতি শক্তি আছে স্মৃতি শক্তি উন্নত কৰে আৰু মানসিক শান ন্তিটো আনে আৰু মানে এনে ধ্যানটো কৰবা লাগে আৰু ডেইলি তে তই কৰা না ধ্যান?
অ, মাজে- মাজে।
হয় নেকি?
উম, এনে স্বাস্থ্যৰ বাবে যুগ কেনেকে উপকাৰী?
স্বাস্থ্যৰ বাবে চা মানে যোগে মানে শৰীৰৰ যি টো নম শৰীৰ টো মানে নমনীয়া কৰে ৰক্ত চাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে তাৰ হৃদদৃন্তটো সুস্থ কৰি ৰাখে তাৰ হজম শক্ত ক্তিটো আমাৰ উন্নত কৰে ৰোগ বিলাক প্ৰতিৰোধ মানে যিবিলাকৰ বেমাৰ আজাৰ হৈ থাকে সেইবিলাক বেমাৰ আজাৰ মানে হোৱা বাধা হোৱাত মানে বাধা প্ৰদান কৰে আৰু মানে। মানে প্ৰতিৰোধ কৰাত মানে সমতাটো থাকে আমাৰ যিটো সমতা থাকে সমতাটো বৃদ্ধি কৰে। আৰু মানসিক চাপটো কমাই আৰু।
অ, এনে মানসিক স্বাস্থ্যৰ যুগৰ ভূমিকাটো কি?
মানসিক স্বাস্থ্যত মানে যিটো ধৰ আমাৰ উদ্বেগ হওক হতাশা হওক অনিদ দ্ৰা তাৰপিছত মানসিক চাপ মানসিক চাপ কমোৱা এইবিলাকত মানে যোগ আৰু ধ্যান মানে অত্যন্ত উপকাৰী বস্তু আৰু। আৰু ধৰ নিয়মিত অভ্যাসে মানে আমাৰ মনটোক মানে অধিক স্থিৰ আৰু ইতিবাচক কৰি তোলে আৰু মানে।
উম, শিশু সকলৰ কাৰণে যুগটো ইমান উপকাৰী কিয়?
কাৰণ শিশুৰ-শিশুক -শিশুৰ মানে যুগে মানে শিশুৰ যেতিয়া একাগ্ৰতা হওক, স্মৃতিশক্তি হওক বা শাৰীৰিক বিকাশ, আত্মবিশ্বাস আৰু মানে শৃংখলা তো বৃদ্ধি কৰে আৰু মানে সেইকাৰণে যুনটো মানে উপযোগী আৰু শিশুৰ কাৰণে।
অ, আৰু বয়জ্যেষ্ঠ সকলেও যোগ কৰিব পাৰে ন?
অ, পাৰে- পাৰে। আৰ চাবি যিবিলাক মানে সহজ আসন আৰু মানে শ্বাস -প্ৰশ্বাসৰ ব্যায়াম আছে সেইবিলাকে মানে জ - যিবিলাক জইনট- জইন আছে আমাৰ বডিত সেই জইনটৰ বিষ বিলাক মানে কমাই। বা যি শৰীৰৰ যিটো ভাৰসাম্য সেইটো বজাই ৰাখে আৰু মানে স্বাস্থ্যটো অলপ উন্নত কৰি ৰাখে আৰু।
অ, এনে যুগ বিশ্বত ইমান জনপ্ৰিয় কিয় হৈছে?
চাবি স্বাস্থ্যটোৰ সচেতনতা বৃদ্ধি কৰবা কাৰণে ত'আধুনিক জীৱনৰ যিটো মানসিক ইক চাপ আছে সেইটো তাত ঔষধ বিহীন সুস্থ জীৱন